এইটো তোমাক কি এই কি হৈছে নাজানো দেই মই মো পা খুইলে ছে মো- অ উঠনি তেনেকুৱাই আ ফোনটো আহে
উম গম পাইছো অ মানে
কিন্তু কিন্তু ওপৰৰ অপশ্যনটো দেখাই থাকে কিন্তু তলত মানে এনেকুৱা কলৰ চিম্বলটো নাহে যে একচেপ্ট কৰা
মোবাইলৰ প্ৰব্লেমটো নেকি সম্ভৱ
কি হৈছে নাজানো আও
দিয়া ঠিক আছে মই বাৰু
উ সেৰি এইটো কি ক'ম বুলি ভাবিছিলো অ এই কি সেইদিনাখন যে কপিল দাই কৈ আছিলে তোমাৰ এইটো এইটোত এতিয়া কেদিন এদিনৰ কাৰণে আছে নে কেতিয়াৰ কাৰণে আছে দিলিট হৈ যাব সো কালে মানে কিয় দিলিট হৈ যায়
কোনটো বস্তু
এইটো যে কিবা চিনেমা এখন নে কি যে
অ অ অ নহয় মোৰ হেৰি মানে কি হ'ল জান চিনেমা খন তোৰ চিনেমা খন আজি কেইবা বছৰো হ'ল মানে তোৰ ৰিলিছ দিবলে দিয়া নাই এই আমাৰ ছেলচ চৰ বৰ্ডে চেঞ্চৰ বৰ্ড নহয় কিবা এখন বৰ্ড আৰু এখন আছে নেকি
উম উম
মানে চিনেমা খন বনাইছিল তো পাঞ্জাৱৰ একদম ৰিয়েল কাহিনী এটাৰ ওপৰত
অ অ
ত নাইনটিন কিমান চনতে মানে বহুত আহ মানুহক পাঞ্জাৱৰ মানে লোকেল মানুহক ধৰক এই খালিস্তানী ত শুনিছ তই যেনেকে আমাৰ ধৰ আলফা-চালফা এইবলাক যে কয় যে তেনেকে সিহঁতৰ সেই বহুত মানুহক মানে উগ্ৰপন্থী বুলি নিজৰ মানুহকে তোৰ মাৰিলে প্ৰায় পঁচিশ হাজাৰ মান মানুহ মাৰি পেলালে
অ
তাৰপিছত কিছুমান মানুহৰটো ছিঙডাল লগাই থোৱা নাই এনেকোৱা বেয়া বেয়া অসন্মান কৰিছে পুলিচ বিলকে তাৰ ওপৰত মানে কাহিনীটো বনাইছিলে দিলজিত দোচনে সিহঁতে বনাইছিল আৰু সিও এক্টিং কৰিছিল নেকি।
উম',
তাৰ পিছত, সেইখন তোৰ বহুত দিন হ'ল ৰিলিজ দিয়া নাই - দিয়া নাই সিহঁতে লাগিয়ে আছে', ৰিলিজ দিয়াব লাগে ধৰ', গম পাইছে যে এইখনতো ওলাই গ'লে বহুত বেয়া কথা হ'ব ধৰ সঁচা ঘটনা ওলাই যাব',
উম', - উম',
তাৰ পিছত নামটো চেঞ্জ কৰিব দিলে বহুত চিন কাটিব দিলে তেখেতে চিন নাকাটিলে', তেওঁৰ নামটো চেঞ্জ কৰি পেলাই দিলে, নামটো চেঞ্জ কৰি দিয়াত', পিছতো দুদিনমান পিছতেই চৰকাৰে চালা বেন মাৰি দিলে, ফ্লিমখন',
এইখন ৰিয়েল পোৰা ন, পোৰা ৰিয়েল কাহিনী',
অ', - অ', ৰিয়েল কাহিনী এখন',
উম', -উম', চাতলুজ, এতিয়া চাবা দেৰিকৈ ল'ব',
তই হেৰিত পাবি নহয়, চাইডছ, উম',
এই থাৰ্ড পাৰ্টিয়ে এবোৰ যে পাই আৰু ন তাত তেনেকে',
তাত পাবি',
বেলেগত নাপাওঁ বাৰু',
তাত চলাব পাৰিবি, ইহঁতৰ মানে কৈছে দিলজিৎ দোসাঞ্জেও কৈছে আৰু কৈছে 'জো পাছ আয়ে' মুঠতে থাৰ্ড পাৰ্টি হওঁক ', কিবা হওঁক, মুঠতে চাহ চবেই',
চবে চাও অ', এই এনেও চাবও লাগে দিয়া, উম', সঁচা কথাখিনি চবেই গম পাবও লাগে',
গম পাব লাগেতো',
উম',
কিমান ও মানে কোলা অধ্যায় যে লুকাই আছে আগৰ সেইবিলাক মানুহে গম পাবতো',
অহ', তেতিয়াহে গম পাব, এতিয়া', তুমি এই ককা - আইতাৰ চিনেমাখনক চাব গ'লা?
সেইখন যোৱা নাই যাম নেকি, তই যাবি নেকি?
যাম - যাম - যাম যাব লাগিব, নে অ', - এ', -ই', ডেট খটমেই হ'ল নেকি?
নাই, আহিছে হে সেইখন',
উম', তোমাৰ যাবই লাগিব এই - এইটো, আমি কেইটা যাম বাৰু', গুটি মই', কপিল দা ও যাব নেকি? ওলাবা একেলগে যাম, উম', একেলগে যাম',
যাম দে',
উম', তাত মানে সেইখন তোমাৰ', আমিতো জন্ম হোৱাই নাই, তোমালোকো জন্ম হোৱা নাই ন',
অহ', -অহ', -অহ',
এতিয়াই ওলোৱা',
যাম - যাম, গোটেই কেইটাই গ'লে ভাল লাগিব',
কিমান বছৰ পুৰণা মান হ'ব, তোমাৰ ধৰি লোৱা? পয়ত্ৰিছ বছৰ',
এ', - এই', বহুত পুৰণা', সেইখন আমিও জন্ম হোৱা নাই চাগে তেতিয়াৰে হয়, তাৰপিছত এতিয়া আকৌ নতুনকে এইখন বনাইছে',
এয়া নতুনকৈ বনাইছে অ', মানে এ সেই', - সেইখিনিয়ে মাত্ৰ তোমাৰ মানে', অহ', আছোঁ নেকি? অ',
নাজানোঁ কোন কোন আছে মই প্ৰপাৰ নাজানোঁ এক্টৰ - এক্ট্ৰেছ কোন কোন আছে',
এই জানমণি গানটোত নচা এইটো হিৰোটো আছে',
অ', - অ', তাত থাকিব পাৰে',
সেইটো আছে আৰু কোনোবা কোনোবা আছে আৰু মানে',
অহ',
গানটো শুনিও উম', বহুত ধুনীয়া লাগে দেই এই - এইটো', গান কেইটা, চিনেমা মানে যিমানখিনি পাৰ্ট-পাৰ্ট আছে',
ভাল ভাল ভাল ভাল।
এ আমাৰ বহুত দিন হ'ল হলত চিনেমা চাবলৈ যোৱা নাই এই হেৰিখন নহ'ল নহয় চুপা চুপি খনো তই চালি নেকি?
অঁ মই সেইখন মোবাইলতে চালোঁ।
চালি
অঁ মোবাইলত চালো কিন্তু মোবাইলত চাওঁতে তোমাৰ ধৰি লোৱা। বেয়া চিন একো নাই। কিন্তু এই মা হঁতৰ ওচৰত চালোঁ।
উম
মায়ে যি চৰিয়াছে মোক কৈছে তই ইমান এয়া চাৱ নে। এ মই কৈছোঁ বোলো অসমীয়া চিনেমা সেই -
অঁ
তাৰপিছত আৰু কৈছে বোলে নাই তাৰপিছত মায়ে যেতিয়া চালে আৰু তেতিয়াহে গম পাইছে অ নাই নাই নাই। ভাল মানে এই মাজতে অকণমান আগত তেনেকুৱা আছে যে তোমাৰ মানে ধৰি লোৱা এই- কিবা পাৰ্ট অকণ আছে এতিয়া সেইটো কাৰণে বকনি অকণ দিলে আৰু।
হেৰি এইটো কি বুলি কয় এই বিদুৰভৰাই চাইছিল নে।
বিদুৰ ভাই চাইছো নেকি পাহৰিলোঁ
বিদুৰ বাই খন চাবলগীয়া আছিলে হলত ৰোদ খন যে ওলাইছিলে চেকেণ্ড খন। প্ৰথম খনটো এনে ইয়াতে দি দিলে।
নাই নাই মই মোবাইলটোতে সম্ভৱ চালো নেকি?
তই সেইখন চাব লগীয়া আছিলে বিদুৰভাইখন এনে ফটুৱা নহয়। ফ্লিমখন যে এনে কমেডি এ- বিৰাট ধুনীয়া মুঠতে মই তোক কৈছো নহয় এইখন হলত চাবলগীয়া কি আৰু।
মানে হলত চাবলগীয়া মানে হলত চাই বেছিভাগ সেইকাৰণে মানুহে হলত।
তই মানে তই মানে মোবাইলত চাই ফুৰ্তিটো নাপাবি।
অঁ সেইটোৱেই মোবাইলত মাত্ৰ এইকেইদিনে চাম আৰু যে কি হৈছিল কি নাই হোৱা কিন্তু।
অঁ সেইটোৱে তাত মেইন এনজয়টো পাবি তই- ভাল চিনেমা হ'ব লাগে খালি সেই বেয়া হ'লে সেয়াই আমনি লাগে আৰু। সেই ইহঁতে মানে- কি হ'ল তোৰ আমাৰ ইহঁতকেইটা গৈছিল নহয়, অবিনাশ তাৰপিছত তোৰ হিৰক হেমন্ত আৰু- প্ৰেম।
উম উম উম।
তাৰ পাছত সিহতে চাবলৈ যাওঁতে তোৰ এই চুপা চুপীখন চালে। প্ৰথম হাফা চালে ছেকেণ্ডটো ইণ্টাৰভেলৰ পিছত ছেকেণ্ড হাফটো মানে সেতে মানে টানি টুনি ধৰ গুচি আহো নিকি - কি তেনেকুৱা লাগিছে বোলে।
এনেকুৱা লৈছে অঁ অঁ।
ইমান খাচ হোৱা নাই মানে।
হে এইটো ছেকেণ্ড-
গম পাইছা হু।
ছেকেণ্ডখন বোলো।
ছেকেণ্ডখন ছেকেণ্ডখন। প্ৰথমখন ভাল উলাইছিলে সেইখন ৱেব চিৰিজ খন যোনখন আছিল। ইউটিউবত আছে সেইখন পাই যাবি।
মই এই মই প্ৰথমখন মই প্ৰথম খনৰ কথাই কৈছো তো। মই ছেকেণ্ডখনৰ উঠুনি যে তোমাক কৈছো চা- প্ৰথমখন তুমি ভাবাচোন তুমি ম ম মা চত-
অ তই ছেকেণ্ডখন পোৱা নাই?
নাই নাই চোৱাই নাই।
অ মইয়ো নাইছো বাৰু ছেকেণ্ডখন কিন্তু প্ৰথমখন বেছি ভাল আছিল, ত' সেই প্ৰথমখন চাইছ তেনে ন?
অ প্ৰথম খনে চাইছো, মই যে
আহ ত' সেই সেইখনৰ সেইখনৰ নিচিনা হোৱা নাই বোলে।
অউ, সেইখন ভাল বনাইছে ভাল বনাইছে দেই। এইখন মাত্ৰ তোমাৰ অকমান এ অ অ অ কমেডী অ, এইখন মানে তোমাৰ ইমানো মানে খাজ হোৱা নাই আও।
এখন নাই হোৱা ইমান খাঁচ।
এই ক'ত নো হব তোমা
নহয় বেদাই আহিছে নহয়।
উম উম, উম বা এই এতিয়া তোমাৰ কাৰখনত ডিব্য আৰু ডিব্য আৰু ই গৈছে এই বেদান্ত দা।
ক'লৈ ক'লৈ?
পথাৰৰ ফালে। তাৰ আকৌ আকৌ আকৌ শুনা। অ তাৰপিছত আকৌ এই জ্যোতি মানে তোমাৰ মোক যে মাতি গৈছিলে! সি পথাৰলৈ গ'ল। এই পথাৰলৈ যোৱাৰ পাছত সি তাৰ গাড়ীখন লৈ বোলে বেদান্ত দাই আকৌ অবিনাশক দাক লৈ আহিছেগে। আজি অ এতিয়া জ্যোতি গাড়ীখন লৈ গৈ পেলাই আকৌ অবিনাশ দাক লৈ আহিছে ঘৰৰ পৰা।
বাইকখন দি।
অ এতিয়া আৰু মানে ভাবা আও।
অ মানে প্ৰথম গ'ল ধৰ গাড়ীত তাপিছত আকৌ বেদাই বাইক লৈ আহিছে।
বাইক লৈ পেলাই অবিনাশক আনিব গৈছে।
এই, এই গৰমৰ কাৰণে হৈছে অ এইবিলাক।
গৰমৰ গৰমৰ কাৰণে বুজিছো। তোমাৰ এইয়া অইন দই অই কালিতো
বুজায়।
অ সিনদকটো কালি তোমাৰ এয়া লাগি দিবলৈ কৈছিল ন?
অ কৈছিল হবলা।
উম এতিয়া লাগিলে নে আজি? আৰু কি মানুহ মানুহ হ'ব সেই লগা মানুহ বহুত আছে।
আছে আছে।
কালিয়ে তোমাৰ যেনেকুৱা একে গোটেই গৰমত, অঁ।
হেৰিও নাই দেখোন মাত বোলো নাই দেখোন কিবাও নাই ন' কেনেকুৱা?
আমি মাত্ৰ খাবও গৈছো খাই পেলাই আহিছো হে বাচ।
কালিও ধৰ সেই খাবলৈ গলো আৰু খাব গৈছো আহিলো।
উম একো মানে কোনেও মাত বোলো তেনেকুৱা নাই যে আঁহা আঁহা। খোৱাহি সেয়া কৰা তেয়া কৰা কাইলে আহিবা। উম তোমাৰ কোনবা এটা সিহনত ঘৰ মানুহ আগতে কবৈ এনেই কথাটো কৈছো ক'ব লাগিছিল। যে অঁ আহিবি আহিবি কাইলে তোমা চব আহিবি কালি অকৌ সোনকালটে আহিবি পাৰিলে লাগি- ভাগি দিব লাগিব হেনহে-তেনহে।
সেইখিনিহে ক'ব লাগিছিলে যে গোটেই ল'ৰা খিনিক আৰু কলো কালি আহিবা সেন তয় সেই বুলি নাই।
কালি সেয়া কথাই নাই কোন চব পাহৰিলে মানে।
ইয়ে নগ'ল হবলা ন! গুটি গ'ল জানো?
গুটি উন যোৱা কথা নাছিলে তাপিছত এই কপিলে গ'ল যে আকৌ সিহঁতৰ মানে ঘ ঘৰৰো হয়তো সিন্তৰ তোমাৰ ঘৰো হয় যে। এতিয়া পৰিয়ালৰ পৰিয়াল মানুহ যদি নগ'লে হয়। কপিলা মানে গুচি গলটো সেইকাণে সি গুচি গল আও।
কপিল কি খোৱাকে গৈছে নেকি?
নাই খোৱাকো সম্ভৱ যোৱা নাই চাগে, এনেই গৈছে চাগে। এনেই মুখখন দেখাব গৈছে অ এয়াক পাছত বেয়া পাব বুলিলে পৰিয়াল মানুহে নাহিলে। উম নাই নাই কালি তোমাক খোৱা নাই কালি ঘৰতে খায় গৈছে।
সেইকাৰণে মই বোলো আজিতো গ'লেকে আজিও নাখাব। আৰু আজি যদি খাই দিয়ে তেতিয়াহ'লে কালি খোৱা নোখোৱাৰ কি থাকিল নো মূল্যটো।
হয় নহয়। হেল্ল' হেল্ল' শুনছন নাই? হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'